হেল্ল
হেল্ল চাউন পাইছ
অ অ শুনিছা নে
অ শুনিছো অ ত বহুত বহুত ক্লিয়াৰ আহিছে তোমাৰ
অ ক্লিয়াৰ হোৱা নাই নেকি
কি ক'লা
মানে শুনি শুনিছা ন
অ নহয় সেইটো কৈছো ত অডিঅটো বহুত ধুনীয়া ক্লিয়াৰ আহিছে
অ
এই ইয়াৰ গৈ তোমাৰ এ এইটো ফিংগাৰ অলপ পাতিছিলো মাজে মাজে মান অকনমান চাউনটো কাট খাই খাই গৈছিলে
অ হয় হয় বাকী কি কৰি অ দূৰ আছে অলপ বেছি নহয় বাৰু
অ
বাকী অ ক'ত ঘৰ তোমাৰ
মোৰ ঘৰ তেজপুৰ তোমাৰ
অ তেজপুৰ মই শুৱালকুছিতে হয় আহিছা নে ইয়াতে অ শুৱালকুছি শুৱালকুছি
কি ক'লা
শুৱালকুছি হয়
এ আৱাজ অলপ কাটি গ'ল মানে অ শুৱালকুছি অ শুৱালকুছি শুনিছো এ মোৰতো অকনমান স্পীকাৰতো অলপ প্ৰব্লেম নেকি ফোনটো
উম নহয়চোন কাবা ইমান মানে কেতিয়াবা অলপ হেৰি হয় ন সমস্যা হয় তাৱাৰৰ
অ অ অ
হ'বও পাৰে।
কি পঢ়ি আছা পিছে?
মই মানে যোৱা বছৰ এই ডিগ্ৰী কমপ্লিট কৰিলো।
অ ডিগ্ৰী কমপ্লিট হৈ গল?
হৈছে হৈছে, তোমাৰ?
কি বস্তু?
অ তুমি কি কৰি আছা মানে? কিবা পঢ়ি আছা নে কিবা বেলেগ? অ কি পঢ়িছা?
মই বি টেক কৰি আছো চিভিল ইঞ্জিনিয়াৰিং। এই দীপনাক নহয় নহয় নহয় মই নহয় নহয় কাজিয় ইউনিভাৰ্চিটি যোৰহাট।
অ যোৰহাটত যোৰহাটত মোৰ মোৰ জে জেঠীমা আছে জেঠীমাৰ মামাৰ ঘৰ আছে।
অ জেঠী ঘৰ আছে নেকি? যোৰহাত মানে আহি থকা হয় চাগে তোমালোকৰ?
অ যোৱা বাৰু তেনেকৈ নহয় বাৰু গৈছিলো, হল আজি তিন বছৰ মান আগতেই গৈছিলোঁ। তেনেকুৱা।
বহুত আগতেই যোৱা মানে?
উম। বাকী বতৰ কেনেকুৱা সেইফালে? বৰষুণ
বাকী যোৰহাটৰ চাইডে বতৰ চতৰ ঠিকে আছে বাৰু ঠাণ্ডা ঠাণ্ডাই আছে। বৰষুণ ৰাতিপুৱা দিছিলে। বৰষুণ আছিলে বৰষুণ ৰাতিপুৱা টাইপৰ আছিলে গৈ পেলাই, মানে গৰমটো আছে কিন্তু মানে এনেই আ গাত লগা টাইপৰ ইমান গৰম নহয় আৰু।
উম উম গৰমটোতো আছে মানে বৰষুণ দিলেও মানে গৰমটো আছে। আৰু এইফালে উম মানে গুৱাহাটীৰ ফালেতো বহুত পানী হৈছে।
অ তোমালোকৰ চাইডে গোটেই বহুত পানী হৈছে তাৰমানে মইও শুনিছো।
সেইফালে হৈছে ন?
নাই যোৰহাট চাইডে বানপানী চানপানী তেনেকা টাইপৰ নহয় পটককৈ।
অ মই মানে দেখিলো বাতৰিত দেখিছো তো যোৰহাটত বানপানী হোৱা।
আমাৰ চাইডে হোৱা নাই
অ অ হ'ব পাৰে মানে বেলেগ
কিছুমান চাইডে হয় আৰু গ পেলাই বানপানী চানী এই চাইড তে ধৰা হোৱা নাই আৰু।
উম বাকী কতো যোৱা নাই ফুৰিবলৈ?
বাকী এই বন্ধৰ টাইমত গৈছিলো ঘুৰিব ফুৰিব কাৰনে, তাৰপিছত আৰু কতোতে যোৱা হোৱা নাই তেনেকুৱা, এই ৰিচেণ্টলি আহিছে বন্ধ।
উম উম হয় বাৰু।
এই লগৰকেইটাৰ লগত ঘূৰিব গৈছিলো আহিছোঁহে।
ক'ত গ'লা?
এই লগৰ কেইটা টাউন চাইড গৈছিলো।
টাউন গৈছিলা অঁ অঁ।
উম। তাৰপিছত আকৌ এই শ্বিলং চাইডে গলোঁ, গৈমিৰ প্লাইভাৰ। এই শ্বিলং নিয়ম নিক চাইডৰ ফালৰপৰা ঘূৰি আহিলো, তুমি কতো যোৱা নাই বন্ধত? হা হা
অ মোৰ মানে এতিয়া হৈ আছে আৰু যাম আৰু মেঘালয় যাম।
অ এতিয়া মানে যাবাহে মানে, অ বন্ধ পাইছা হে চাগে ৰিচেন্টলি?
হয় হয়। যামে
কি কৰিছা আৰু?
উম, ভাল লাগে ন? মেঘালয় খন মানে ইমান ধুনীয়া হয়, বহুত আছে চাব লগা।
হা হা
মানে মেঘালয়ত মানে বহুত আছে ন ঠাই মেঘালয়ত?
অ মেঘালয় বহুত হৈ আছে গ কিন্তু, তাৰ প্ৰব্লেম এটা কি জানা তোমাৰ এটাই প্ৰব্লেম গ
কৰিব নোৱাৰে আৰু চাই
শেষ কৰিবতো পাৰি, অ শেষ কৰিব নোৱাৰটো সেইটো হয়য়ে গ'ল। অ মানে তোমাৰ আৰু এটা বস্তু এটা কৰিব মানে কি হয় জান তোমাৰ ফটোকৈ লেন্স মে ফাটি চাতি ফটককৈ সৰকি পৰে, বতৰটো ভিজা ভিজা
উম, হয় অলপমান সন্দেহ আছে মানে কি হয় চাও মানে অলপ বিচাৰিছো আৰু মানে। আগতেই গ'লো হয়, অলপ বিচাৰিছো এতিয়া মানে।
হা অলপ ৰৈ মেলি পেলাই আস্তে কৈ যোৱা মানে, এতিয়া বতৰৰ যিটো কিন নহয় ক আকৌ মাটি চাটি সৰকি চৰকি বুলি, হা হা?
অলপ অলপ মানে পাহাৰ এলেকাতো অলপ, সম্ভাৱনাটো থাকে আৰু মানে ভমি
হা হা আৰু ফটকৈ তেনে পোৰা গৈ পানী চানী তেনেকুৱা ফতককৈ পৰি মেলি গ'লে ফ
উম, হয় আৰু মানে গাড়ীও গাড়ী মটৰো ব ফাঁচি গৈছে দেখিছো বাতৰিত মানে,
বহুত বহুতো ভাজিছে, অলপ চলপো নহয় কেইবাৰটাও ভাজিছে
মানে এইবাৰ এইবাৰ এইবাৰৰ কথাই কৈছানে?
অ এইবাৰ
অঁ
ইয়াত ভাল ভাল কাণ্ড ঘটিছে।
কি ক'লা?
ভাল ভাল কাণ্ড ঘটিছে। এই ৰিচণ্ট আমি অহাৰ পিছত গ মানে, এই লগৰ কেইটাক যেতিয়া ক'লো মিলিলো আমি জুনৰ এণ্ডত গৈছিলোঁ।
জুনৰ এণ্ডত গৈছিলা অ, তেতিয়া সিমান বৰষুণ নাছিলে চাগে?
না না তেতিয়া ইমান বৰষুণ ইমান নাছিলেটো।
উম উম
তাৰপিছত আমি অহাৰ পিছত গৈ পেলাই লগৰ কেইটামান গ'ল হা এই ৰিচেণ্ট গ'লগৈ, এই বৰষুণত কি হ'ল সিহঁতে ফচিলে, ফচাৰ পিছত বৰষুণ সিহঁত আকৌ, সিহঁততে আকৌ মাতি চাই তেনেকে পৰি গ'লগৈ স পেলাই তাতে প্ৰায় এঘন্ট মান গৈ পেলাই তেনেকুৱা ৰাস্তা ক্লিয়াৰ নোহোৱালৈকে যাম
অ জামত ফচি আছে মানে, লেণ্ডশ্লাইড হৈছিলে আৰু মানে?
হৈছিলে অ, সেই তাৰে জেমত ফাঁচি গ'ল সিহঁতে। ৰাস্তা ফাচে, মানুহ চনৰ নাই মানুহ চানুৰ একো অসুবিধা হোৱা নাই বাৰু।
উম উম
এই ৰাস্তা নৰ্মেল তোমাৰ জামেই হলে খালি
এতিয়া মানে অলপ ভয় হৈছে আৰু মানে মেঘালয় ফালে যাবলৈ।
হু হু?
মানে মেঘালয়ৰ ফালে অলপ ভয় আছে আৰু এতিয়া যাবলৈ মানে।
অ অ এইটো সময়ত অকণমান ভয় থাকেই বাৰু পিছত আকৌ ভাল হৈ যায়।
মানে আগষ্ট মানত ভাল হ'ব আগষ্ট মানত, আগষ্টৰ লাষ্টত যাব পাৰি লাষ্টৰ ফালে।
এটা সময়ত বাৰু চব ফালে যাবলৈ মিলিব এটা প্ৰব্লেম এটা থাকিয়েই ধৰা।
উম সেইটোৱে।
চব জেগাতে যোৱা মেলাবিলাক সময় এটা থাকে বা কিবা এটা থাকে আৰু।
থাকে থাকে বাকী মানে ডিব্ৰুগড়তো যাব ইচ্ছা আছে, মন্দিৰ আছে যে অগ্নি নাম
ডিব্ৰুগড়তকৈ শিৱসাগৰ ফালে যোৱা শিৱসাগৰতো মেইন মন্দিৰ সোপা।
উম অ সেইফালে, উম চোব ফালে আছে। তুমি তিনিচুকীয়া গৈছা নে?
কি ক'লা?
তিনিচুকীয়া গৈছেনে? মানে টিলিঙা মন্দিৰ যে আছে। অ হ হ গৈ থাকা মানে।
তিনিচুকীয়া তচৰ মাৰ্গেটা তিনিচুকীয়া সেই চাইডো গৈছাই চাগে?
উম উম এ টিলিঙা মন্দিৰ আছে ন?
নহয় মাৰ্গেৰিতা এইটা যে তুনিচুকীয়া জেগাটোৰ নাম।
উ অ মই যোৱা নাই তিনিচুকীয়াত যোৱাই নাই।
মাৰ্গেৰিটা চাইডে যোৱা নাই ন?
নাই নাই যোৱা নাই।
ই চাইডও চাব পৰা আৰু ভালে আছে গৈ মাৰ্গেৰিটা চাইড। মানে এনেকুৱা টাইপৰ জেগা নাইকিয়া মানে বেয়া নহয় আৰু একেবাৰে জেগাত।
অ
ইমান ভাল-চালো তেনেকুৱা নাই।
উম উম বাকী মানে শিৱসাগ তে আছে বহুত চাবলগীয়া ডিব্ৰুগড় মানে শিৱসাগৰতে আছে ন বহুত চাবলগীয়া।
অ শিৱসাগৰ ফালো ক'বই নালাগে, শিৱসাগৰ ফালে মানে শেষে নহব চাই এইটো চালে গৈ পেলাই এইটো বাকী থাকি গ'ল তেনেকুৱা তোমাৰ যে এইটো চালো সেইটো বাগি থি গ'ল এইটোও চাই লো ৰ।
মানে মন্দিৰ আছে বহুত মানে সি মানে ৰংঘৰ কাৰেংঘৰ এইবোৰ আছে ন।
হা হা মন্দিৰ চন্দিৰ আছে আৰু তাৰপিছত আকৌ থাকিব মেলিব জেগাাবলাক ভাল ভাল আছে দেই।
ভাল উম হয় বাৰু।
শিৱসাগৰৰ ফালে।
চাওঁ ৰ'বা, মানে আছে আৰু, যাব মন আছে।
আহিবা নহ'লে কেতিয়াবা আহিলে মানে ফোন কৰিবা, বাত যোৰহাট চাইডে তুমি আহি থাকা যেনে
গৈ নাথাকো ৰবা, মানে যোৱা নপৰে দিয়া, মানে নিমিলে তেনেকৈ দূৰ আছে। গৈছিলো আজি তিন বছৰ হ'ল দিয়া, তেতিয়াই গ'লো।
অ এবাৰ মান গৈছিলা চাগে?
গৈছিলো আৰু সৰুতেই গৈছিলো আৰু তেনেকৈ মানে নিমিলে সময়। মিলাব নোৱাৰি, উম দূৰ আছে যে।
আজিকালি ফটকে সময়ো নিমিলে তোমাৰ ধৰা এবাৰ যেতিয়া বয়স হৈ যায়গৈ।
অ, মানে।
এটা বয়স, থাকেগৈ মানে।
মানে ব্যস্ত হৈ মানে যোৱা যায় ন, সকলোতে পঢ়াৰ ক্ষেত্ৰতে হ'ওক বা বেলেগ কামতে হক
পঢ়াৰ ক্ষেত্ৰত বা চাকৰিৰ ক্ষেত্ৰত, পঢ়াৰ লাইফ চাকৰিৰ লাইফ
সেইটোয়েই, চাকৰিৰ কাৰণেও পঢ়িব লাগিব।
উম, ঘৰ মা-দে তহঁতে গৈ বোলে পঢ়া শুনাটো কৰ গৈ পেলাই, কৈছে কি কৰে নে নাই? কাজিন-চাজিন এইবিলাকে ঘৰত গৈ মেলি পঢ়া শুনাটো কৰিবি, কিন্তু একেবাৰে বেছেলাৰ লাইফতোও বৰবাদ গৈ কৰি নিদিবি, নহ'লে পিছত পস্তাবি।
সেইটোৱেই-সেইটোৱেই, সেইটো কিমান মানে মূৰত প্ৰেচাৰ থাকে।
নতো, এই পঢ়াৰ লাইফটো বিৰাট অশান্তি অ,
হম, হয় বাৰু।
গোটেই জীৱনৰ ইয়াতেই কৰা হয় যেন, তেনেকুৱাই লাগে আৰু।
আৰু পিছত মানে তুমি মানে যিমান মানে পঢ়িচা আৰু, সেইখিনি যদি ফল নোপোৱা তেতিয়া বেছি বেয়া লাগে আৰু।
অ, চাকৰি-তাকৰি কিবা ন'হলে নিমিলিলে।
তোমাৰ মানে যোগ্যতা অনুসৰি নোপোৱা যদি এইটো চাকৰি, সেনেকুৱা হয়, বহুতৰ।
ইমান কষ্ট-চষ্ট কৰি মেলি এইবিলাক কি কৰিলো জীৱনতটো, তেনেকা থাকি যায় আৰু।
কেতিয়াবা এনেকে বিজনেচটোয়েই বহুত ভাল নেকি? মানে ব্যৱসায়টো, চাকৰিতকৈ মানে ব্যৱসায়ও ভাল হয়, বহুত চাকৰিতকৈ কিছুমান ব্যৱসায় আছে।
বেছিভাগেই চাবাচোন পঢ়া শুনা, কমপ্লিট কৰি পেলাই তোমাৰ ব্যৱসায় ফালেই যায়।
আৰু ব্যৱসায়ত ভালো হয়, বেছি মানে।
ব্যৱসায়ত অ, ব্যৱসায়ত সিহঁতে ব্যৱসায়ত সিহঁতে লাভ- চাভো বহুত বেছিই কৰে কিন্তু আগতকৈ।
লাভটোতো বেছি আৰু, প-পইচাও বেছি আৰু মানে কষ্টও বেছি দিয়া চোন, কষ্টও আছে।
পইচা থাকে, তাততো কষ্ট থাকিবই তুমি এইবিলাক, য'তেই যি কৰা, মেলা।
উম, উম, হয় বাৰু।
আৰু ইয়াত কোৱা পিছত গৈ বোলে কিবা, নতুন মানুহৰ লগত চিনাকি-টিনাকি হ'লে?
কি ক'লা?
কাৰয়াত ইয়াত তোমাৰ নতুন মানুহ চানুহ চিনাকি হ'ল ন
তুমি, প্ৰথম তুমিয়েই।
অ, নতন ষ্টাৰ্ট দিছাহে তুমি মতলব।
নাই, নাই, নাই, দিয়া নাই। হ'ল মোৰ, মানে কি এই ফ্ৰে, লগৰবোৰৰ এনেকৈয়ে কথা পাতো। আজি মানে কি হ'ল, মই মানে ফোন কৰিব নোৱাৰো এতিয়া, মোক কৰিব পাৰিবা তাৰমানে। মই মানে লাষ্টত নম্বৰটো দি দিলো নে, এটা নম্বাৰ দি দিলে আৰু মোৰতো নাহিলে মানে।
অ, হ, তুমি মানে ক'ল ৰিচিভহে কৰিব পাৰাগৈ, মানে তুমি ক'ল কৰিব নোৱাৰা।
অ, নোৱাৰো নোৱাৰো।
অ, তোমাৰ টাস্ক-চাস্ক মানে কমপ্লিট হৈ গ'ল চাগে।
উম, হয়।
কৰাৰ টাস্ক কমপ্লট হৈ গ'ল, বুজিলো।
উম, বাকী এতিয়া, সোবা আৰু।
বাকী এতিয়া নুখো আৰু লাহেকৈ খোমগৈ, তেওঁ টাইম আছেগৈ। দশটা বাঢ়িছে, চাৰে দশটা এঘাৰটা আগত ক'তনো খোৱা হয়।
উম আমাৰতো বহুত দেৰিয়ে হয় মানে ভাত মানে মই ভাত খোৱাই নাই এতিয়া।
হা তুমি কেইটাইমত খোৱা তুমি?
মানে ভাত খোৱাৰ কথা কৈছা?
নহয় অ, ভাত - চাত খাবা কেইটাত? শুবা কেইটাত?
অ হয় দেৰি হয়, তোৰ বাৰটামান বাজে।
বাৰটামান বাজিব ন পিছত মানে ৰাতিকে আৰামচে কল - চল কৰিব পাৰিম পিছত তোমাক?
অ হ হ অ দিয়া পাৰি দে, মই যদি মানে হে কৰো, মই পালে উম কৰিম কম দিয়া।
অ ঠিক আছে, তোমাক টেক্স এটা কৰি লম আৰু।
উম হ'ব হ'ব।
মানে তোমাৰ লগৰ কথা - চটা পাতি পেলাই লগৰো অকণমান ৰুমত অকনমান যাম মানে।
অ মানে তুমি ঘৰত নাই?
নাই হষ্টেলতে আছো মই এতিয়া। আমাৰ ক্লাছ ষ্টাৰট হৈ গল মানে সেইকাৰণে আহিব আহি যাব লগীয়া হ'ল। লাষ্ট বিৰাট সোনকালে দি দিলোঁ।
উম উ উম।
ইমান সোনকালে ক্লাছ ক্লাছো বহুত অসমসবি কাজিৰঙা ইউনিভাৰ্চিটি অ যোৰহাটত। চিনি পোৱা?
নাই নাই নাপাও নাপ, গৈছোঁ কাজিৰঙাত।
কাজিৰঙা জেগাফালে গৈছে, ইউনিভাৰ্চিটি ফালেতো নহয়?
নাই নাই নাই, কাজিৰঙা চাইছো।
অ অ। তেই ভাবছো কাজিৰ ইউনিভাৰ্চিটিৰ পটককৈ বহুতৰ মুখত তেনেকা বহুতে তেনেকা নাম - চাম নুশুনেগৈ। কিছুমানেহে থাকে গৈ পেলাই এনেকুৱা চিনি - তিনি পাই মেলে।